হেল্ল'।
হেল্ল'।
অ' বাপৰে বা কওঁক কওঁক। এই অকমান এনেই পৰি আছিলোঁ।
অ দিয়া এতিয়ানো সন্ধিয়া সময়ত কিয় কৰিছা?
এ এনেই আৰু কিনো কৰি থাকিম ইফাল সিফাল কৰি কৰি আমনি লাগিছে। আজিকালি
চাহ নাই খোৱা খাবহে লাগিব তাকে বোলো বাহিৰলৈ অকণমান ওলাই আহো গোটেই মহে চোন বেৰি কৰি ধৰিছে।
ন'কবা মহৰ কথা দেই কিহৰ কাৰণে ইমান বেছি হৈছে আউ নাজানো।
নাই এইবোৰে খাইহে পেলাব বুইছে মানুহ ডাঙৰ বস্তু হোৱা হেঁতেন গোটাই গোটেই খালে হেঁতেন।
তাকে।
এ যিমান মহ দেখিছো ৰ'ব। বাকী আপুনি চাহ -তাহ খালে?
অ' মই চাহ একাপ খালো। খাই পেলাই এয়া অকণমান বোলো অকমান ফেনখনৰ তলতে বহো। ফেনখন নহলে দেখোন এক চেকেণ্ড থাকিব নোৱাৰি অ'।
এই নোৱাৰি নোৱাৰি ফেন ন'হলেও নোৱাৰি আৰু এই মহমৰা কিবা নলগালেও নোৱাৰি দেই। বৰ দিগদাৰ আজিকালি।
উম, উম।
অ' মহ মানে এনেকুৱা নহয় যে অকল ৰুমৰ ৰুমৰ ওচৰে পাজৰে থাকে। এই আগফাল পাচফাল ক'লেকো যাবই নোৱাৰি।
আ ' ৰ'বা কলপাখনলৈ ওলাবই নোৱাৰি দিনতে। দুপৰীয়া তেল তেল কৈ ৰ'দ দি থাকিলেও ওলাব নোৱাৰি।
আৰু বাথৰুমলৈ যাব নোৱাৰি সন্ধিয়া হোৱাৰ লগে লগে ৰাতিপুৱা
কি আচৰিত ন এইবাৰ মানে পোক পৰুৱা কীট -পতংগ সোপা ইমান কেলে বাঢ়িছে মানে।
বহুত বাঢ়িছে আৰু মই যে হেৰি এইটো কি বুলি বাথৰুমলৈ গ'লেও মই ধূপ মহমৰা ধূপ লৈ যাওঁ।
ইয় আই ময়ো নিওঁ।
নহলে উপায় নাই নহয়। নহয় মানে কি উম, মই এই প্ৰথমতে গৈ পেলাই প্ৰথমতে যোনটো যাই সেইটোৱে লগাই থৈ আহিলে হ'ল বাৰু প্ৰথমতে মই লগাই পেলাই থৈ পেলাই যেতিয়া গা ধোৱা হয় মানে মহ খিনিও মৰি যায়। তেতিয়া ধূপডাল আকৌ নুমাই থৈ গুচি আহোঁ। আকৌ পাছদিনাখন এটোকুৰ থাকে ন সেইটোকুৰকে জ্বলাই লওঁ তেনেকাৱা কৰো মানে গো গোটেই ডাল একেবাৰে জ্বলি যাব নিদিও এনেই এনেই মানুহ নাথাকিলেও।
টেবুল এখন আছে পেকেটটো তাৰ বাহিৰতে। থৈ দিওঁ তাৰপা এডাল এডাল জ্বলাই লওঁ কাম কৰি থাকে নি সেই কাপোৰ চাপোৰ ধুই থাকিলেও বাপৰে বাপ একেমাৰে টনা বখলা কৰে হেই। নাই মই এ পাইছো দেই।
বহুত বেছি বহুত বেছি।
উম, কি কম।
এনেই মানে আমি আমি দেখিছিলোঁ আৰু দেই আগতে মানে কি হৈ যায় ইয়াত মানে এই গৰম মানুহে কয় এই ঠাণ্ডা দিনত ম'হ বেছি এইফালে আকৌ ঠাণ্ডা দিনতো বেছি। গৰম দিনত কমি যায়, কিন্তু এতিয়া আকৌ গৰম দিনতো বহুত বেছি হ'ল এতিয়াও ম'হ মানে সাংঘাতিক আৰু বৰষুণ দিলে ম'হতো এনেও বেছিয়ে হয়। কাৰণ জংঘল বিলাকৰ পৰা ভিতৰলে সোমাবলৈ বিছাৰে। উম, সেইটো কথা।
নহয় গৰমত বেছি হয় ম'হ ঠাণ্ডাতকে।
নহয় নহয় এইফালে আকৌ ঠাণ্ডাত বেছি হয়, ঠাণ্ডাত মানে আপুনি বিশ্বাস কৰিবলৈ টান হৈ যাব ইমানেই ম'হ ঠাণ্ডাত, মানে আপুনি আঠুৱা নহৰিলে আপুনি চেচ বুলি ধৰি লওক আৰু ওপৰত মানে আপুনি চাব লাগে ওপৰৰ খন ওপৰলৈ। গোটেই একদম হেৰি হৈ থাকিব মানে একদম। ওপৰত একদম ক'লা হৈ থাকে চিলিঙি।
উম।
ইমান মানে সাংঘাতিক।
কিয় যে ইমান বাঢ়িছে। এ এওঁ গছ পুলি কেইটামান গছ পুলি মানে এইবিলাক তিয়হৰ পুলি। তাৰপিছতে বেঙেনা। তাৰপিছত আৰু এটা বস্তু কি এইটো কোমোৰা যে কোমোৰা।
অ', অ'।
সেয়া লগাইছে কলি হয় আৰু কলিটোতে কি কৰে একে পোকে বিন্ধি বিন্ধি আজিলৈ এটাও খাবলৈ দিয়া নাই গ'ম পাইছে নে! তাকে কৈছো ইমান কীট-পতংগ কিয় বাঢ়িছে এইবাৰ?
এই পলিথিন এটা বান্ধি থৈ দিবচোন বা কিবা এটা।
এই নাই নেথাকে, নাথাকে। পলিথিনৰ মাজেদি কেনেকে হেৰি হয় মই তাকে বুজি নোপাওঁ। কেনেকে সোমাই বাৰু?
তাকে।
মাহঁতৰ ভাল নে?
মাহঁতৰ ভাল-ভাল। হাঁচি এটা আহি গৈছে একে ঘপকে। মাহঁতৰ ভাল বাৰু, আৰু এইটো, উ?
মায়ে কি কৰি আছে এতিয়া?
এ মায়ে ভিতৰতে কিবা পিঠা-পনা কিবা বনাই আছে। এই সন্ধিয়া হ'লে ধৰক কিবা এটা খাবলে বিচাৰো যে, সদায় কিনা কিনা বস্তু বোৰ কিমান দি থাকিব আৰু।
এ মই কিনা বস্তুতটো বিশেষকে সন্ধিয়া পাছৰ চাহকাপ যে মই কিনা বস্তু নাখাওয়ে। সচাই কৈছো মই নোৱাৰো। উম, বনোৱা বস্তু এটা হ'লে ভাল লাগে মানে।
অ'। সেইটোয়ে আজি অকনমান ওলাই যাম বুলি ভাবিছিলো এনেই। আমি আকৌ যে তিয়াই ওলাই যাম বুলি ভাবো। তেতিয়াই যেনিবা এটা ভাল কথা আৰু বৰষুণ জাক দিয়ে আৰু। সচাকে কৈছো। যেতিয়াই যাম বুলি ভাবো বৰষুণ জাক তেতিয়াই দিয়ে মানে, আমি চিন্তা কৰিলেই হ'ল। এতিয়া বৰষুণ দিয়া নাই। এতিয়া যাম বুলি কোৱাৰ লগে লগে বৰষুণ আহিবই এইটো খাটাং কথা।
তেন্তে বৰষুণৰ প্ৰয়োজন হ'লে তোমালোকে ক'বালৈ যাবলৈ প্ৰগ্ৰেম কৰিবা।
অ', প্ৰগ্ৰেম কৰিব লাগিব। বিশেষকে পাৰ্ক এখন আছে, সেই পাৰ্ক খনলৈ, সেই পাৰ্ক খনৰ নামটো ল'লে আমি বৰষুণ দিয়ে।
ই আই।
আৰু পাৰ্কখন মানে ইমান ধুনীয়া আজিলৈকে আমি যোৱাই নাই, গৈয়ে পোৱা নাই। যাম যাম বুলি সদায় থাকা। যি সেই যাম বুলি ভাবো তেতিয়াই বৰষুণ দিয়ে, গতিকে যাবলৈ পাম কেনেকে।
তোমালোকৰ ভাইটি ভাল?
ভাইটি ঠিকে আছে বাৰু এতিয়া সদ্যহতে। এই ভালেই মানে, এই আ
অ', কোৱা-কোৱা।
এই সি মানে এই হাতত দুখ পাইছিলে যে,
অ', সেই তাকে কৈছো সুধি কৈছিলা যে তেতিয়া।
অ এতিয়া মানে এই প্লেটখন যোনখন লগাই থোৱা আছে, সেইখন মানে বেয়া হোৱা প্লেট নহয় মানে সেইখন লগাই থব পাৰি। সেইখন দামি প্লেট। কিন্তু মানে কথাটো কি হ'ল তাক মানে প্লেট খনে মানে নট বলটো য'ত লগাই থোৱা আছে, সেইকেইটাই মানে তাক বিন্ধি থাকে মানে হাতখন দাঙিলে কৰিলে।
অ', হ।
এতিয়া মানে বিষ এটা মাৰি থাকে বোলে। আৰু সি কৈছে মানে পাহ এটাত যদি প্লেটখন উলিয়াই দিবলৈ, সেইটো কৈছে আৰু।
কিন্তু মানে এতিয়া কথাটো হ'ল সোমোৱাওতে যিমান পৰিছিলে, ওলাওতে সি সিমানেই পৰিব। অপাৰেচনত, অ', আৰু সোমোৱাতে যিমান কষ্ট পাইছিলে উলিয়াওঁতে সিমানেই কষ্ট পাব।
জেগাটো মাৰি নলয় জানোঁ।
মাৰি ললেওঁ মানে অত্যন্ত বিষ। এইটো কবলেহে তেনেকে কৰা যায় কাৰণ সি মানে সঁচা কথা ক'ব গ'লে যেতিয়া হাতটো ভাঙিছিলে তেতিয়া সি সেই ভঙা হাতেৰে কাৰোবাৰ বাৰ্ডেও খাবলৈ গ'ল ভাঙি আছে দেই খালি হাত এনেকে কিবা এখন এই হেৰি এটা মাৰি থোৱা থাকে যে সেইটো মাৰি থোৱা আছে। কাৰোবাৰ বাৰ্ডেও খাবলৈ গ'ল ওলায়ো গ'ল সেই বিষতে তেনেকে থাকে। গতিকে সি বহুত সহ্য কৰিব পাৰে সি আগৰ পৰাই পাৰে অ' টান। অ', কিন্তু সেইদিনাখন যিদিনাখন অপ অপাৰেচন কৰিছে সি কান্দি মানে থাকিব পৰা নাই এনেকুৱা কান্দিছে মানে। গতিকে মানে সেইটো বহুত বিষ আৰু এইটো উপায় নাই।
বৰ বেয়া লাগে দিয়া।
অ', তেনেকুৱা কথা মানে।
মানুহৰ যে বেমাৰ ন হঠাৎ হঠাৎ এটা এটা আহি ওলাই যাব।
অ',
উপায় নাই আ
উপায় নাই উপায় নাই তেনেকেই চলি যাব লাগিব আৰু।
তাকে দে কেতিয়া কি হয়। আকৌ পইচা কেইটামানটো গোটাব লাগিব।
গোটাব লাগিব এতিয়া। পইচা কিমান মান খৰচ হৈছিলে এ লগাওঁতে?
লগাওতে মানে পুৰা অপাৰেচনটোত আঠ হাজ আ কি হেৰি আশী হাজাৰ নব্বৈ হাজাৰ মানে গ'ল প্ৰায়। বেছি গ'ল আৰু। অ' তেনেকুৱা বুলিয়ে ক'ব পাৰি মেডিচিনে চেডিচিনে।
এতিয়া সে সিমানে যাব।
ইমান চাগে নাযায়, কাৰণ প্লেটখনত এক্সট্ৰা পইচা এটা লৈছে যে।
অ', অ' হয় দিয়া।
এতিয়াতো প্লেটখনৰ পইচাটো দিব নালাগে।
সেইটো কাৰণে।
উম।
প্লেটখনত এতিয়া ল'ব চাগে অলপমান, প্লেট খনৰ পইচাটো হে নাইকিয়া কৰি পেলাই আৰু চাগে মেডিচিন টো আগৰ খিনি নিদিয়ে চাগে তেনেকুৱা। কাৰণ প্লেন পেইনকিলাৰ জাতীয় তেনেকুৱা ধৰণৰ কিবা দিব বিষৰ।
উম।
গতিকে অতিয়া অপাৰেচন কৰা পইচাটোহে ল'ব চাগে উলিওৱাত।
উম, উম।
কিন্তু আকৌ প্ৰথমতে এক্মৰে কৰি চাব লাগিব যে সেইখন উলিয়াব পাৰি নে নোৱাৰি আকৌ নোট বলটো এৰুৱাই দে একেই হয়নে নহয় আকৌ, জইন খালেনে নাই? অ' সেইখিনি টেষ্ট খিনি কৰিব লাগিব। এক্সৰেটো কৰিব লাগিব চাগে।
উম।
তিয়া কি হয়? এতিয়াই কৰিব পাৰিম বুলি কোৱা নাই। কিন্তু চাগে মোৰ মতে কেতিয়াবালে কৰিব লাগে। সি হাতখন দাঙিব নোৱাৰে মানে লাগি ধৰে সেই চুক এটাত।
ইচ! ৰাম। মোৰ একেবাই গাটো শিঞই গৈছে জানানে কওঁতে।
অ', নহয় নহয়। সেইটোতো বহুত ভাবিবলগীয়া কথা। আমাৰ ওচৰত ছোৱালী দু এজনী উম মা-মই পঢ়ি থাকোতে তেতিয়াই এক্সিডেণ্ট হৈছিলে।
উম।
তাইক তাইতোতো ভগৱানৰ কৃপাত বাচিছে। তাই ভগৱানক কৃপাত বাচিছে বুলি মই এইটো কাৰণে কৈছো তাই বাছখন তাই মানে উম খুন্দিয়াই পেলাই বাছখন তাইক তাইৰ তলত পৰি আছে। বাছখন মাজেদি গুচি গৈছে। তাই একো নহ'লে মানে। মানে তাই বহুত বেয়া অৱস্থাত বাচিছে।
উম। সেইকাৰণেতো কয় ন মৃত্যু নাথাকিলে কেতিয়াও নহয়, আমিতো থাকিব লাগিব।
তোৰ মাকে কোচত লোৱা নিচিনাকে লৈছে।
উঃ ওহোঁ
তেনেকুৱা ধৰণৰ কথা মানে তাই। কোচত লোৱা ধৰণে লৈছে মানে। চুকুৱে নেদেখা নিচিনা হৈ গৈছিলে। একদম চকু কিনাই চিনাই মানে মানে বাচিছে আৰু লাকিলি চব বাচি। চিছে, চকু, হাত-ভৰি, হাত ভৰিখন কিমানটা গুড়া কিমানটা ভাঁজত ভাগিছে মানে।
তোমাৰ বান্ধৱী ন?
নহয়, নহয়। মোৰ গ আমাৰ কৰ ঘৰ আমাৰ ঘৰৰ কিনাৰ ছোৱালীজনী। সৰু ছোৱালী আমাতকে বহুত সৰু ভণ্টি মানে। অ', দুদিন মানৰ আগত তাইৰ লগত আমি মাঘৰ বিহু খাইছো। তাৰ পিছত তাই তেজপুৰ যাওঁতে কাকায়েহঁতৰ নি ৰিলেশ্যনৰ মানুহৰ ঘৰলৈ যাওঁতে তেতিয়া তাইৰ মানে তেনেকুৱা হৈছিলে। কিন্তু তাই এতিয়া অপাৰচন কৰি সেইখন প্লেটখন উলিয়াব লাগে তাই বোলে ভৰিকেইটা বহুত কুটকুটাই থাকে। আৰু তাই মানে মেডিকেলত কৰিছিলে কাৰণে প্লেটখন তেনেকুৱা দামী লগোৱা না
উম, নাই অ।
সেইখন মানে কিমান বছৰৰ ভিতৰত তাইক উলিয়াবলৈ দিছিলে এতিয়া হয়তো বছৰ হৈ গ'ল উলিওৱা নাই সেহঁতি মই মাকহঁতকো কৈছো সেইটো কথা ভাবি বোলে সিহঁতৰ মাহঁতক কাৰণ নুলিয়ালে সমস্যা হব মানে।
সমস্যা হ'ব টো।
সোনকালে উলিয়াব লাগে সেইবিলাক প্লেট- স্লেট কাৰণ কিয় মঙহ যেতিয়া সেইখনত লাগি হেঁচা মাৰি ধৰে নহয় এখন উলিয়াবলৈ বেছি টান হৈ যায় মানে।
বৰ বেয়া লাগে দেই ভাবিলে সৰু, সৰু ল'ৰা- ছোৱালী ন, ইচ ৰাম, ৰাম।
সেইটোৱে আৰু বাৰু দিয়ক ঠিক আছে।
ঠিক আছে দিয়া ৰাখিছো বাৰু।
অ'অ'অ'অ'অ'